অ'শুনিছো, শুনিছো তুমি?
শুনিছোঁ।
কি কৰি আছা?
মই এয়া ৰাস্তাই, ৰাস্তাই ঘূৰি ফুৰিছো গৰম ইমান গৰম বা।
ন'কৈছা আৰু গৰমে তোমাক কি কৰিব। মই এয়া ঘৰত থাকিব নোৱাৰি ৰাস্তাত বহি আছোঁহি আহি।
তাকেহে ৰাস্তাটো এ, মৌ
মৌহ কি ক'বা আৰু এতিয়া গৰম দিনত মহটো ওলাবই আৰু।
উম,
বিপদ জানো এটাই এফালে যদি ভৰিত মহে কামুৰি দিয়ে এইফালে খজতিত থাকিব নোৱাৰি।
তাকেহে চব ফালৰ পৰা একদম প্ৰব্লেম, প্ৰব্লেম।
প্ৰব্লেমেই প্ৰব্লেম চব ভাল পৰা।
ভাত-পানী খালা নাই?
ভাত খালোঁ ভাত খোৱা টাইম হ'ল। খায় পিনিহে তোমাৰ ৰাস্তাত আহি বহি আছো নাই ঘৰত নোৱাৰিও অ'গৰমত।
নোৱাৰি জানো ইমানে গৰম দিছে জোনবাইতো যেনতেন।
উম, এতিয়া ৰাস্তাত আহিছো ৰাস্তাত বাৰু ঠাণ্ডা, ঠাণ্ডা বাৰু দেই।
উম,
ৰাস্তা
ঠাণ্ডা আছে কিন্তু মানে হেৰি মহটো বেছি আৰু একে জেগাতে মানে বহি থাকিব নোৱাৰি বেছি টাইম।
উম, উম সেইটো হয় বাৰু।
উম, এইটা
গৰম নহ'ব ক'ত মানুহবিলাকে গছ-চছ কাটি পেলালে আৰু ক'ত গৰম নহ
সেইটোৱে প্ৰকৃতিয়ে দেখাইছে সেইকাৰণে। প্ৰকৃতিয়ে প্ৰকৃতিৰ ৰূপ দেখাইছে।
উম,
মানুহে যেনেকে ধ্বংস কৰিছে এফালৰ পা কাটি- মিনি।
তাকেহে।
এতিয়া প্ৰকৃতিয়ে দেখাই দিছে। এতিয়া গছ-গছনি, কাৰেণ্ট দিলে নেকি?
দিলে।
দিলেও অলপ টাইম পাছতে যাম নেকি ৰাস্তাত ভাল লাগিছে মানে থাকি কিবা ভাল লাগিছে।
উম' কাৰেণ্টটো দিছে মানে এতিয়া ইয়াত সেইটো আহিছে সপাই।
আমাৰ যে গাঁৱলীয়া জেগাবিলাক অকণমান থাকিবলে মানে সন্ধিয়া লগা সময় এনেকুৱাত এনেকুৱা অকণ সময়ত মানে ৰাস্তাত থাকিবলে যে অকমান ভালেই।
উম'।
যি হ'লেও মানে সৰু-সুৰা গছ বিলাক আছে ন, ইয়াৰ বতাহটো লৈ মানে ভাল লাগে কিবা এটা।
অ'অ' তেনেকুৱাই অ'।
হয় নে নহয় বাৰু।
উম'।
এতিয়া ধৰা মানে এইটো পৰিস্থিতি যদি টাউন চহৰ জেগাকনত হ'লহেতেন তেতিয়া?
উম' টাউন চহৰত মানে টাউন চহৰত। সেয়াহে টাউন চহৰত মানে কাৰেণ্টতো বাদ দিয়া তোমাৰ তাত পানীৰো অভাৱ।
তাত চবৰে অভাৱ।
পানী মানে তুমি এতিয়া গুৱাহাটী, গুৱাহাটীতো বাদ দিয়া তোমাৰ মুম্বাই চহৰত পানী হেৰিয়ে বন্ধ কৰি দিছে। কাৰ ৱচিঙৰ কিবা-কিবি, পানী অযথা খৰচ কৰিব শাক দিছে।
অ'। সেইটোৱে কাৰেণ্টটো, উম'। আমাৰ একেবাৰে পানী মানে অপব্যৱহাৰ কৰা জেগাকনে হৈছে অসমেই নেকি।
উম'।
হয় নে?
অসম মানে, বহুত পাৰাজ, পৰাজয় হয় যে।
অ' সেইটো হয় বাৰু। হা, যি হলেওঁ কিবা থাকি মানে কিবা এটা ভাল লাগিছে ৰাস্তাত। ধুনীয়া বতাহ খাই মেলি।
উম'।
তুমি ভাত খালানে, নাই খোৱা?
ভাত খালা মানে, ভাত খাব খাব খাবলে মনে যোৱা নাই, মানে এই দিনতে চাৰিটা মান বজাত ভাত খাইছিলো, এতিয়া ভোকে লগা নাই, তাৰপিছত দোকানলে আহিলো দোকানত আহি পাৱাৰ এটা কিনিলো, পাৱাৰ এটা কিনি খাই দিলোঁ এতিয়া ভোক তোৰ একেবাৰে মৰিয়ে যোৱা নিচিনা হৈ গ'ল আও। হলো বাঢ়ি থবলে কৈছো জানো। বাঢ়ি থলে যদি ভোক লাগে খামগে, যদি ভোক নালাগে নাখাওগে আও। ৰাতি কেতিয়াবা ভোক লাগিলে এটা দুটাটো উঠি খাই দিওঁ।
অ' এ নহয় কেতিয়াবা লাগে আক ভোক তোমাৰ ৰাতি।
তিনিটা চাৰিটাটো ভুক লাগি যায় কেতিয়াবা।
লাগে ভোক লাগে, সেইকাৰণে নিজৰ ভাগটো মানে ৰাখি থোৱাটো ভাল।
উম'।
অ' আৰু এই গৰমত তোমাৰ ভোকতো বহুত কম লাগে নেকি মোৰ মতে।
গৰমৰ ভো, অ' হ'ব পাৰে দেই তেনেকুৱা, পানী চানী খাই থকা হয় যে।
সে দেই এতিয়া মই চোৱা পৰহি দিনাখন মই ৰাতি ভাত নাখালো।
উম,
ৰাতিপুৱা ভাত খোৱা নাই পাঁচদিনাখন মানে কালি ভাত খোৱা নাই। আকৌ দুপৰীয়া ভাত খোৱা নাই ৰাতি, ৰাতি তি অকল কোমল চাউল কেইটামান খাইছিলোঁ আলু পিটিকাৰ সৈতে।
উম,
সেয়াহে। তথাপিতো মানে তোমাৰ থাকি গ'ল।
মোৰ ভোক যেতিয়া তেতিয়া লাগি যায় মই যেতিয়া আহ মোৰ মানে বা বাছ বিচাৰা নাই আজিকালি। যিটো পাওঁ খাই দিও ভোক লাগিলেই হ'ল।
অ' সেইটয়ে সেইটয়ে কৰিব লাগে বাছ বিচাৰ কৰি কি খাবানো। বস্তুয়ে পাবলে নাইকিয়া হৈছে।
তাকেইতো নহ চহৰ - নহৰ
হৈছে তুমি গমাইছ নে নাটনি চব ফালৰ পৰা হৈছে বোলে এটা চাইডৰ পৰা নাটনি সেইটো নহয় চব ফালৰ পৰা। এতিয়া তোমাক খোৱা বোৱা শাক-পাচলিৰ ক্ষেত্ৰতে নোচোৱা কেলে। তোমাৰ এতিয়া আমি এতিয়া কেঁচা পাচ পাচলি বুলি খাবলৈ এতিয়া আমাৰ ভয় লাগে কেলৈ জানা নাই কাৰণ কেঁচা পাচলিত তোমাৰ যিখিনি কেমিকেল মিলাই
তাকে নিজৰ ঘৰুৱা পাচলিৰ নিচিনা বেলেগ একো নাই নিজে ঘৰত খেতি কৰা সৰু হলেও হব। সৰু হ'লেও তোমাৰ মোই কৈছো না স্বাস্থ্যটোৰ কাৰণে পূৰা উপকাৰী আৰু। অপকাৰে নহয় আৰু মানে এই সাৰ দিয়া বস্তুবোৰ সেইকাৰণে মানুহৰ গেছ হৈছে। গেছৰ অলপ
অ'সেইটোয়ে ন হজম হজম কৰিব নোৱাৰে নহয় বস্তুটো।
সেইটো ডাইজেশন শক্তি এই কেমিকেল কেমিকেল লা লাগ কেমিকেল মানে প্ৰত্যেকটো বস্তুতে কেমিকেল লাগেই মানে মানে সোনকালে বস্তু। বস্তুটো উলিয়াই দিয়ে যে কেমিকেলত দি পেলাই বস্তুবোৰটো ডাঙৰ কৰি পেলাই।
উম,। তাৰ পিছত তোমাৰ এইফালে গেলি নাযাবৰ কাৰণে সেইটো মেডিচিন মাৰে
উম,
এতিয়া মানে ক'ব গ'লে কি জানা নে নাই তোমাৰ এতিয়া আমাৰ নৰ্মেলি আমাৰ মানুহ বিলাকে কৰিব কাৰণে যদি তোমাৰ খেত বাৰ মাহে যদি খেতি কৰি খাই থাকিম বুলি মানে পাচলি ধৰি তোমাৰ এখন মানে গ্ৰীণ হেৰি লাগিব তোমাৰ জেগা অকন লাগিব‌ মানে গ্ৰীণ ক্লাব টাইৰ তেনেকুৱা মানে।
অ'অ'।
তাৰ পিছত এতিয়া তেনেকুৱা ব্যৱস্থা নহলে কেলেন ৰ কাম বৰষুণে আহ।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
যিমান বোৰ পাচলি আছিলে একেৰাহে যদি তোমাৰ যদি চাৰি পাঁচ দিন যদি বৰষুণ দিবলৈ হয় খাৰ সি নিজে মৰি যাব।
উম,
হয় নে নহয়?
হয়।
অ', সেইটো তেনেকুৱা কথা তাৰ মানে। আৰু এতিয়া তোমাৰ পটল পটলত তোমাৰ ৰং যি ৰকম ৰং কৰে বা।
মই পটল নাখাওৱেই, সেইকাৰণে। মই চব খাই ইমান ভালেই নাপাওঁ একো প্ৰায় ভাগ বস্তু মই খাই ভালেই নাপাওঁ।
আজিকালি ভেজাল চব বস্তু ভেজাল তোমাৰ মাংসতে ভেজাল নহ হয় পাচলিতে ভেজাল নাই নে চবতে ভেজাল।
সকলো নহয় খাদ্য মানে কৈছো নহয় খাদ্য পৈ প্ৰত্যেকটো খাদ্যতে আজিকালি ভেজাল যিবোৰো নেকি বাহিৰৰ পৰা আহে।
অ'।
আনকি চাউল পৰ্যন্ত লৈকে। চাউলৰ পৰ্যন্তলৈকে যিটো কণ্ট্ৰলৰ চাউল চৰকাৰে প্ৰভাইড কৰে সেইটোলৈকে আজিকালি ভেজাল।
অ'। চবতে, চবতে, চবতে মুঠতে পোৱা নাই বস্তুটো বহুত দিন লাষ্টিং কৰিবৰ কাৰণে। তাত কেমিকেল ইউজ কৰি দিয়ে। এতিয়া তুমি এটা বস্তু চোৱা আগত ব্ৰইলাৰ ব্ৰইলাৰ টাইম দিয়ে তোমাৰ তিনি মাহত চাৰে তিনি কেজি আপ হয় নে নাই।
উম।
বাত এতিয়া কি হয় একমাহ টাইম দি এক মানে ধৰি লোৱা খুব বেছি, বেছি পঞ্চল্লিশ দিন টাইম পঞ্চল্লিশ দিনত। তোমাৰ চাৰে তিনি কেজি আপ উঠিব লাগিব তেতিয়াহ'লে ভাবা কিমান বোৰ মেডিচিন খুৱাই পিনি চৰাইটো কিমান সোনকালে মানে ডাঙ সেইটো যদি আমি ভক্ষণ কৰোঁ।
অ'।
তেতিয়াহ'লে আমাৰ আমাৰ দেহৰ অৱস্থা কি হ'ব ভাৱ।
তাকেতো।
ট্ৰেইনৰ
আমাৰ মানুহ বিলাকে ব্ৰইলাৰ খাইও বহুত বেমাৰৰ হৈছে কিবা কিবি হৈছে।
হৈছে, হৈছে বহুত বেমাৰ হৈছে।
ফেটি লিভাৰ পৰ্যন্ত হৈছে খুব মাছ মাংস খাল মাংস খালে।
উম সেইটো সেইকাৰণে কি ক'লে ঘৰতে মাছ জীয়াৱ লাগে। বা বিছ আনি মেনি হ'লেও‍ঁ সেই মাছটো খোৱাটোৱে মানে মই বেছি ভাল বুলি ভাবোঁ।
আজিকালি আকৌ ঘৰত মাছ জীয়ালেওঁ আকৌ মানুহে আকৌ দানা নিদিয়াকে নাথাকে নহয় দানাটো দিয়ে সো
এই দা আৰু আজি কালি মেইন কথা কি জানা দানা দিয়া মানে তোমাৰ পোৱালিটো প্ৰডাকশ্যন কৰোঁ তেনেই তোমাৰ তাতে মেডিচিন মাৰে।
উম।
সেইকাৰণে মানে কি হয় তোমাৰ এতিয়া ফিচাৰী বিলাকত যদি মাছৰ পোনাটো যে আদি দানা নিদিয়ে
উম।
ডাঙৰ নহয় মাছটো।
তাকেতো।
এতিয়া তোমাৰ বাকী বস্তু বিলাকৰ লৈকে নচ তোমাৰ এতিয়া যদি বজাৰৰ পৰা যদি তুমি শাক পাচলি গুটি আনা।
উম।
সেই শাক পাচলি গুটি খিনি যদি তুমি অকল নিজৰ জৈৱ সাৰত যদি কৰিম বুলি ভাবা তুমি সেই পুলিটোক মানে ভাল গহগতি দিব নোৱাৰা।
নোৱাৰোঁ।
কেলে নোৱাৰা কাৰণ সেই পোল গো খিনি যোনটো বস্তু পা আনিছে সেই বস্তুটো অলৰেডি মানে কি হেৰিয়ৰ মেডিচেন মাৰি, মাৰি বনোৱাহে।
অ'! কেমিকেলৰ লগত জড়িত ন'। কেমিকেল দিবই লাগিব, তেতিয়াহে। মেডিচিন মাৰিলেহে, সেইটো জী
সেইটো মানে, গা-গছটো ভাল হৈ, উঠি পিনি, ফলটো খাবলৈ দিব।
উম, উম। কিছুমানৰ তাতে, আকৌ ভা-ভালোঁ থাকে। কিছুমান আকৌ, বেয়াও থাকে নহয়, ভাল-ভালকে গু এই, গছজোপা উঠিব। জিকাই-চিকাই উঠি যাব, তাৰপিছত আকৌ, গোটেই তিতা-তিতা হয়।
অ'! সেইটোৱে, তেনেকুৱা হয়, কথাটো। তোমাৰ, ধৰিব নোৱাৰা মানে, একো।
ধৰিব নোৱাৰি ত' আজিকালি। সকলো বস্তুতে, আজিকালি ভেজাল
এই, ভেজাল, চব-চবতে ভেজাল, চবতে ভেজাল।
কি কৰিবা?
এ, কি কৰিবা আৰু! উপায় নাই আজিকালি। মানুহ মৰি যাব অ' মানুহ মানুহ কিমান বছৰ থাকিব আৰু চল্লিশ, পঞ্চাশ বছৰ থাকিব আৰু মানুহ।
তাকে, এই আগতে চোন, আগত একদম আগতে মানুহ তোমাৰ, আশী বছৰ, নব্বৈ বছৰ, এ
এশ, এশ দহ, বিছ, ওপৰত গুচি যায়।
গুচি যায়। আজিকালি, চোৱাচোন তোমাৰ, খুউব বেছি-বেছি হ'লে, পঞ্চাশ, ষাঠি।
হয়ে নাই? কিছুমান যে তোমাৰ, তাতকৈ সৰুতে মৰি যায়।
উম!
তেনেকুৱা হয় মানে, কথাটো। এতিয়া, সেইটো মানে কি হয়, সেই বস্তুটো তোমাৰ, এই, কেমিকেল খিনি যহতে আছে, মানে। হজম, কিছুমানে হজম কৰিব নোৱাৰে ন'! সেইটো। সেৰি হৈ যায়, ইনফেকচন হৈ গুচি যায়। এটা সৰু বেমাৰৰ পৰাই মানে, তোমাৰ কিমান ডাঙৰ হৈ যায়গে, একো ধৰিব নোৱাৰি। সেই, তেনেকুৱা হয়।
বহুত আজিকালি চব মানে, এফালৰ পৰা নহয়, এফালৰ পৰা লেঠা লাগাই থাকে, লাগিয়ে থাকে।
তাকে অ'! আজিকালি, লেঠা নাজ, নুগুচেই।
উম!
বাকী, মাহঁতৰ ভাল?
মাহঁতে আছে আৰু তোমালোকৰ?
এয়া, আছে আৰু যেনে
ভাত-পানী খালা নাই?
খালে-খালে, মাহঁত শুলে।
শুলে ইমান গৰম! কেনেকে শুব পাৰিছে অ'?
এ, তেনেকেই বিচনী মাৰি শুইছে আওঁ। মানে, ভাগৰ লাগে ন'! এতিয়া তোমাৰ, যে তাই খেতি কৰে। এতিয়া তোমাৰ, তাত ট্ৰেক্টৰ লগাইছিলে, ট্ৰেক্টৰ লগাওঁতে তোমাৰ, গোটেই দিনৰ দিনটো পথাৰত থাকিবলগীয়া হ'ল। হয় নাই? তোমাৰ এতিয়া, সেই তেনে কুৱা মানুহৰ কাৰণে, কি হয়! এই, ভা সেৰিটো নহয়। বিচনাখন পৰাৰ ক্ষেত্ৰত, ভাগৰ লাগে, অ'!
আৰু সেই, ভাগৰতে শুলেহে শুৱা, নহ'লে ভাগৰত নুশুলে আৰু টোপনি নাহে আৰু কে
নোৱাৰি-নোৱাৰি, টোপ-টোপনী নাহে, টোপনী নাহে। আৰু টোপনী নহা মানে কি! বিষ হ'ব।
উম।
হয় নহয়?
উম।
সেই তেনেকুৱা হয়, সেইকাৰণে শুলে মই বোলো অকণমান মই ওলাই যাওঁগে ৰাস্তাই ৰাস্তাৰে - তোমালোকে শুৱা বোলো। মই আহি শুমহি এনেকে কৈছো আৰু, কৈ পিনে ওলাই আহিছো ৰাস্তাত অলপ। তাকে এতিয়া শুব পৰা যাব ভালকে।
উম।
কাৰেণ্টটো দিলে নহয়।
উম।
কি কৰিম আৰু, হ'লো অলপ অলপ গৰমটো আছেই গম পাইছ নে?
গৰম আছে অ, ফেনৰতলত ফেনৰতলত যিমানে থাকিবা দিনত ওলাব নোৱাৰা আৰু তুমি। আৰু নিয়ৰত ঘূৰি ফুৰিলে -
হৈছে আৰু পাচদিনাখনলে তোমাৰ আৰু কি -
বা আজি বেলেগে এদি কিন্তু বেছি গৰম উঠে।
উম হয় বাৰু সেইটো। এতিয়া এতিয়া এতিয়া যে আমি যে বাহিৰত আছো, আমি কাইলে - কাইলে ইয়াৰ সোনটো পাম।
কাইলে ওলাব নোৱাৰা আৰু ৰদত।
কাইলে ৰ'দে এনেকুৱা ধৰিব এনেকুৱা ধৰিব -
আন কথা কাৰণে বহুত বেয়া -